অ'।
আছোঁ এনেই তই কি কৰিছ?
মই এনেই আছোঁ একে
মই এনে বাগৰি আছোঁ।
খবৰ এটা লওঁ বোলো তোৰ, গা মোৰ ভালে আছে?
উম, ভালে আছে দে, তোৰ ভালে আছে?
অ', ভালদে মোৰো। খব এ, বহুত গৰম। আজি অকমান যিমান নহওঁক মোৰ দিছে কালি বহুত
অ', ৰাতি বৰষুণ দিলে যে ৱেই বৰষুণৰ কাৰণে চাগে অকণমান
অ', ইমানো নহয় কিন্তু দেই ঠাণ্ডা।
হ নাই, তথাপিও মানে যিয়ে নহওঁক এইকেইদিনতকেতো বহুতখিনি ভালকৈয়ে হৈ আছে এইকেইদিন আজি বতৰটো। খোৱা বোৱা কৰিলি নে নাই? হম। কি খালি আজি? না খোৱাই নাই আজি।
উম। এয়া হেয়ি মধুবুলন তৰকাৰী বনালে।
অহ।
সেয়া আমাৰ থলুৱা খাদ্য হেৰি এইটো কুডো চাউ
উম ভাল লাগে খাই আকৌ মধুকুলন খুন্দো চাউ নেকি টেঙা টাইপৰে হয় যায় আৰু ভাল লাগে খাই পাত শাক
লাগে সেহতে খাল বাৰু আছা আৰু লগ লৈ
অ ভালে কৰিলে
তই খাইছিলি নে
খোৱাই নাই গাখীৰ অলপমান খাইছিলোঁ
অ
অকমান খালো অথনি তাৰ পিছতে মানে খোৱাই নাই ভোক লাগি আছে খাম আৰু অলপ পাছত
অ খাই ল'বি আকৌ এতিয়া এইটো অৱস্থাত খাই ল'বি ভোক লাগিলি
উম তাকেইতো
বাকী এতিয়া কি কৰি আছো মানুহজন কত?
মানুহজন নাই মানে অলপমান ওলাই গৈছে মানুহজন
আহ উম ডেকা মানুহ আৰু যাবই আৰু
তাকেতো
উম
ওলাই গৈ যাব কিমাননো আৰু ঘৰটোতে সোমাই থাকিব আৰু কিমান দিনটো
হয় দে
সেইটো কাৰণে ওলাই গৈছে আৰু
অ
এই মন্দিৰলৈ গৈছিলো মানে মন্দিৰৰ পৰা তাকে আহাত আজি অলপমান দেৰি হল যে
অ
এই কামাখ্যা মন্দিৰলৈ গৈছিলোঁ
অ হয় নেকি এই মেলা কেতিয়া পৰা অম্বুবাচী মেলা
অম্বুবাচী মেলাটো সাত লাগিব তেতিয়াৰ পৰাই হব হব হয় সাতৰকে শেষৰ ফালে
অ সাত কেতিয়াৰ পৰা লাগিব বা মই মনে কৰা নাই
অ আজি সেই দিনটোকে মন্দিৰলৈ গলো এ পৰিক্ৰমা অলপ কৰি আহি আহিলোঁ আৰু মনটোও ভাল লাগে দেচোন সেই মন্দিৰত গলে ইমান উম মন্দিৰত গলে এটা কিবা পজিটিভ ভাইব এটা‌‌ আহেই। একদম মনটোৱে ভাল লাগি যায়। তাতে, তাত যিটো ভোগ যে, দিয়ে প্ৰসাদ ত' ইমান ধুনীয়া লাগে মনটোৱে ভাল লাগি যায় খাবলে। উম, পায়স, খিচিৰি। কি ধুনীয়াকৈ দিয়ে। ভাল লাগি যায়।
ভাল লাগে সেইখিনি খাই তৃপ্তিয়ে বেলেগ মানে।
সেইয়াই। সেইখিনি মানে ভগৱানৰ লৈ যিখিনি বস্তু বনাই ন, তাত, তাত মানে যিটো সোৱাদ হয়, সেইটো একোৰে মানে তুলনা নাই আৰু।
হয়, হয়, ঠিকেই কৈছ। ময়ো যাম, যাম ভাবি আছোঁ। সেই গৰমত
উম, এই আজি বতৰটো অকনমান ঠাণ্ডা পৰোতেই বোলো নাই, ভগৱানৰ ওচৰৰ পৰাই এপাক আহা ভাল আৰু। ভা বহুত দিন ভাবিয়ে আছিলোঁ যাম, যাম কৈ
অ', ভালেই কৰিলি দে।
উম।
এইটো অৱস্থাত অকমান ভগৱানৰ মন্দিৰত গৈছ! ভালেই হৈছে।
উম, তাতে আকৌ এ, জীৱ-জন্তুবোৰো থাকে যে। ছাগলী, পাৰ চৰাইবোৰ। এ ভাল লাগে। উম, বান্দৰে, ভগৱান! মোৰ একে ভয় লাগে যে মোবাইলটোক কাঢ়ি নিব বুলি হেই। কেনেকে থাকে দেখা নাই? অ', আৰু মানুহৰ, মানুহৰ হাতৰ পৰা যে থালি খনকে লৈ যায় বান্দৰে।
বৰ বদমাছ বান্দৰকিতা
চো এই মুকেশ আম্বানীৰ পিতেক যে, এই মুকেশ আম্বানীৰ পুতেকে বোলে কামাখ্যা মন্দিৰত থকা এ, হেৰি পাৰ চৰাই এনেকে ছাগলী গুট জীৱ জন্তু খিনি বোলে ৰেস্কিউ কৰিছে? নিজৰ এ এইখন কিবা জু এখন আছে নহয়, তেখেতৰ তাত বোলে ৰেস্কিউ কৰিব বোলে গোটেইখিনি বোলে নিজে পোহপাল দিম বুলি কৈছে বোলে লৈ
এ ভালেই হ'ব দে দিলে কিয় জাননে? ইয়াত বহুত হত্যা কৰে।
হত্যাও কৰে আৰু কষ্টওতো পায়। কিমাননো, কিনো খায় আৰু দেচো আৰু ইমান সৰুতে নিয়ে পোৱালী বিলাক মানুহে দি দিয়ে গৈ ন? খাবলে নাজানে বাপেক, মাকৰ ওপৰৰ পৰা লৈ গুচি যায়।
বেয়া লাগে। খালি যে তাত যদি দিওঁ বুলি লৈ যাওঁ বুলি কৈছে
অ', মই সেইটো সিদিনাখন নিউজতে পাইছিলো উম, এই ৰেগুলাৰ আহিয়ে থাকে দিয়ে থাকে ৰেগুলাৰ মানুহে।
ছয়, সাতযোৰ বেছিহে আহে।
বেছিয়ে আহিব ক'ত ছয়, সাত যোৰ বহুত আহে। আৰু এটাই দুখ লাগে মোৰ কামাখ্যা মন্দিৰৰ কাৰণে এই যে, জীৱ জন্তু খিনি যে, বলি দিয়ে যে
অ', বৰ বেয়া লাগে সেই দেখিছো এবাৰ।
কিন্তু সেইটো এতিয়া বিচ মানে বিশ্বাস কম নে অন্ধবিশ্বাস কাৰণ ভগৱানৰ ক্ষেত্ৰৰ কথা ন? এতিয়া সেইটো বোলে নকৰিলেও বোলে নহয়, বোলে একদম কিবা বেয়াহে হয়, বোলে।
অ', শুনিছিলো মাজতে নকৰিছিল বোলে বহুত মানে
অ', আৰু যদি সেইটো ইলিগেল কামেই হ'ল হয় কিন্তু অসম চৰকাৰ নাইবা ভাৰত চৰকাৰেটো সেইটো
অহ, কোন কেতিয়াবাতেই বন্ধ কৰিলে হয়।
টো কিন্তু একদম দিয়ে থাকে ন' ৰেগুলাৰ চলে বুলি।
উম।
এবাৰটো মোৰ মুখৰ আগতে বলি দিছে ভগৱান মোৰ দেখি পুৱা ভয় লাগিছে এতিয়া একো ক'বও নোৱাৰো ন' ভগৱানৰ কাৰণে কৰিছে দেৱী মাৰ কাৰণে, উম।
দুখ লাগে বহুত দেখিলেই বেয়া লাগে। মই যে এবাৰ দেখিছো চকুৰ আগত তে চাব পৰা নাই মোৰ ইমান বেয়া লাগিছে।
অ', তাকো মানুহক যে চিধা চিধি কেনেকে থৈ নিদ দিয়ে মানে একদম মন্দিৰত চিধা গৈ উম, চিধা গৈ তেজটো ঢালি দিয়েগৈ।
বৰ বেয়া লাগে আৰু জীৱ জন্তু খিনিও কিবা এটা বুজি পাই নেকিও কওঁতে গানুম সিঞৰি আহিছে। একেবাৰে জীৱন টো যেতিয়া হত্যা কৰিব ওলাই ন' তেতিয়া এটা চিঞৰ এটা দিয়ে।
অ', দেই যি নহক মোৰ জীৱতলে বৰ দুখ।
কে পূজাহে কৰিছে প্ৰভু আপোনাৰ চৰণত যাম এতিয়া বুলি যেন
এই মানে কি বুলি ক'ম আৰু মুক্তিয়ে পাই যায় দেচোন। ভগৱানৰ নামত মৰিছে সেইটো নিচিনা আৰু মানে ভাল জীৱ আৰু হ'ব পাৰে নেকি কোনোবা?
হয়, দে ঠিকেই কৈছ তই।
সেইটো আৰু মানুহে জানিব আৰু ত' ঈশ্বৰে জানিব আৰু মানুহনো কি আ ঈশ্বৰে জানিবতো কিহৰ ৰহচ ত
হয়, দে আকৌ অম্বুবাচীত যে, হয় যে, কয় ন দেখা নাই বাৰু নিজৰ চকু দি আজিলেকে কিন্তু মানুহে কয় যে, ব্ৰহ্মপুত্ৰ উম, ৰঙা হৈ যায় গোটেই আকৌ কিবা বগা অ', কাপোৰ থৈ দিয়ে যে কাপোৰখন বোলে
টো মানে মন্দিৰৰ শক্তিপীঠ কন আছে আৰু এ সেইজেগা খিনিৰ পানীখিনি বোলে একদম ৰঙা হৈ যায় আৰু শুনি আৰু মই দেখা বাৰু নাই দেই।
খালে আৰু কিবা ক ব গা বিলাক চাদৰ তেনেকে থৈ দিয়ে ন' চব বোলে ৰঙা হৈ যায় বোলে পিছদিনাখন আকৌ সলাই দিয়ে।
উম, মানে সেয়া আমাক চাবলৈ এনেও নিদিয়ে কাৰণ বন্ধ হৈ থাকে সেইকেইদিন। অনলি মানে পূজাৰীজনেহে চাব পাৰে সেইখিনি চাব নিদিয়ে কাকো নিদিয়ে মোৰ হিচাপত পূজাৰীজনকো নিদ দিবই নালাগে চাবলৈও কাৰণ সেই তেওঁ ম এটা মানুহে হয় ন'।
হয়।
কোনোবা মহিলা পূজাৰী দিয়াই
অ', ঠিকেই কৈছ'। দেই এইটো কথা কিন্তু মহিলা পূজাৰী দিয়াটোৱে ভাল।
কাৰণ যিহেতু তেওঁ উম, ভগৱান মহিলা ভগৱান ন'। তে পূজাৰী গৰাকীয়েও মহিলা পূজাৰী দিব লাগে।
হয় দে এইটো কথা কিন্তু স স সত্য কথা, ভাবিবলগীয়া কথা মানে।
অ', সেইটো ভাবা নাই চাগে কোনেও আজিলৈ, ভাবিছ যদিও চাগে কিবা এতিয়া কথা আমিওতো নাজান জানো একো ভগৱানৰ ন' পূজাৰী বোৰৰ ওপৰত নো আমি
বাহিৰত ইমান ডাঙৰ ডাঙৰ মানুহ বহি আছে আৰু আমি ইয়াত সৰু-সুৰা আলোচনা কৰিনো কি পাম আৰু।
তাকেইেতো আৰু অম্বুবাচী মেলাত যে ইয়া ঘৰিবোৰ আহে ন' গোটেই উম, মানে পৃথিৱী নৰ কৰ কৰ জে কাৰ পৰা আহি যায় কেনেকেনো গম পাই তেওঁলোকে যে ইয়াত হেৰি হ'ব বুলি কিমান মানে যি যি জেগা পৰা আহে।
দৃশ্য শক্তি আছে কেতিয়া সেতুকক
লৈ আনে আৰু বাৰ মই মানিছো যে সেয়া কাচি গয়া, বৃন্দাবন এনেকুৱা আহিছে তেওঁলোকে আহে কি কিহত মই সেইটোৱে ভাবোঁ।
তাকেতো তাহাঁতেতো ট্ৰেইন, চেইনত আহে বুলিও শুনা নাই আজ
অ', ট্ৰেইনৰ টিকেটে কাটিব নে ফ্লাইটত আহিব কিহত আহিব? তেওঁলোক
আৰু সিহেঁতে অকস্মত আহিও পায়। তাহঁতৰ হাততো উম, তাকেতো তাহাঁতৰ হাততো আমাৰ নিচিনা ম মবাইলো নাই ন?
উম, এ কুম্ভ মেলাৰ এ তে হেয়ি যোনবিলাক মানে অঘৰিবোৰ সেইবোৰে
অ', হয়, হয় ময়ো যাম বুলি ভাবি আছো এতিয়া যাম আৰু কোনোবা এটা দিনত।
উম, ভগৱানৰ লীলা পৰম্পৰা তেওঁ যেতিয়া মাতিব এনেও যাবই লাগিব।
তেওঁ নামাতিলে দুৱাৰৰ পৰা উভতি আহিব লাগিব।
উম, উম।
সেইটোৱে আকৌ এইফালে আকৌ আমাৰ নগাঁৱত আছে আকৌ মৃত্যুঞ্জয় মন্দিৰ। তালৈয়ো যাম, যাম বুলি ভাবি যাবলে পাৰাই নাই।
আকৌ আমাৰ বৰদোৱাখনো বোলে বৰ ধুনীয়া। কৰি পেলালে এতিয়া চাবলে, চাবলৈ যোৱাই নাই নহয়, তই গৈচ জানো।
নাই যোৱাটো মোৰ হে যাবলৈ কাৰণে সময় সময় নিমিলে, সময় মিলিলে কোনো লগ বন্ধুয়ে নাই তেনেকুৱা হৈ আছে।
এদিন তাকে ওলাবি দে গোটেইখিনি যাম।
যাম দে নহ'লে একেলগে। একেলগে গৈ ভাব
যাম যাম কৈ আছে। দুদিনমানৰ পিছত বতৰটো অকণমান জামুৰিলে চায়ে নেকি।
অ'।
তেতিয়া গৈ ভাল লাগিব ৰ'দে ৰ'দে গৈ ভাল নালাগিব দেচো ইমান গৰমত কেনেকনো যাওঁ, দেহটোও কষ্ট পাব অ', তাতো এনেও চাদৰ মেখেলা পিন্ধি যাবই লাগিব দেচোন।
আজিকালিটো সৰু ল'ৰা ছোলী উম, হয়। এবাৰ মোৰ এইয়াাত হেৰি ভন্টি এজনী গৈছিল হা আমাৰ সেইফালৰ
উম, উম।
আমাৰ এয়া আমাৰ এখেতৰ মানে খুৰা ছোৱালী আৰু। ছোৱালীজনীৰ বয়সটো বাৰ নহয় হেৰি আঠ বছৰ মান হৈছে। কিন্তু তাই মানে দেখাত মানে অকমান হজলং, ওখপাশ মানে আধাৰ কাৰ্ড বিচাৰিছে আধাৰ কাৰ্ড দেখাব লাগিব। যে বোলে মই ইমান বছৰ হৈছে বৰদোৱাত
বৰদোৱাত কি আধাৰ কাৰ্ড দিব লাগিব?
অ সৰু ল'ৰা ছোৱালীবোৰৰ। মানে ভাবে ন তাইক মানে তাই যিহেতু। খ পাশ সহজ লং ছোৱালী। তাইক ভাবিলে মানে যে বুলিবা তুলনি হ'ল। চাগে তোুলনি হোৱা নাই তোুলনি হ'ল। যদি ফ্ৰক পিন্ধি কিয় আহিছে। তেনেকে ভাবিছে তাই সৰু ছোৱালী যিহেতু। চাদৰ মেখেলা পিন্ধি নগ'ল। এই আমাৰ যে ওচৰৰ মৰম। আমি মৰমী নিচিনাই মানে ওখ পাখ আৰু ছোৱালীজনী। কিন্তু অকমান চাপৰ হব। পিন্ধো মানে সেনেকুৱা সমানৰ নিচিনাই দেখে। কিন্তু ছোৱালীজনী সাত আাত বছৰ হৈছিলে। সেয়াই মানে তাৰপিছত মানে আধাৰ কাৰ্ডখনো নিনিলে পিছত বেচৰি সোমাবই নিদিলে বোলে। যে আপোনালোকে চাগে মিছাই কৈছে। বৰ বেয়া লাগিছে কথাটো শুনি পেলাই আহি কৈছেহি।
হয় দে যাম দে এদিন লগ ধৰিম ওলাবি।
অ হ'ব দে সময় সুবিধা মিলাই।
উম হ'ব দে মইো তাকে এই মা। তি আছে ভাইটিও মা। ম আছে অকমান কি কৰিব বা মাতি আছে। অ ঠিক আছে দে উম, উম।